অহ
কি কৰি আছা
আছে কিটো তুমি
ময়ো এনেই আছো বাকী খবৰ পাতি কেনে তোমাৰ?
এতিয়া তোমাৰ
মোৰো ভালেই ৰ'বা। এ আমি যে হেৰিত ৰুইছিলো হেল্লো' শুনিছানে
অ' অ'।
আমি যে ভূটানত গৈছিলোঁ
অ' অ'। কোৱা।
তাৰে মানে অ', ফটোকেইখন যে উঠিছিলো, তোমাৰ মোবাইলত আছে নেকি?
অ', আছে।
অ' মোক আকৌ চেণ্ড কৰিবাচোন।
অ' ঠিক আছে।
আমাৰো মানে ইয়াতে মই মানে সিদিনাখন ফুৰিব গ'লো
অ'।
কোৱাচোন কি কৈ আছিলে
তো যোৱাৰ প্লেন হোৱা নাই নেকি? টো যোৱাৰ প্লেন হোৱা নাই?
সেইটোয়েতো কোনো কৰাই নাইচোন গৰম বন্ধও আহিলে ফুৰিব যাব লাগে
উম।
কোনো একো কোৱাই নাই নহয় যে ক'ত যাম নাযাম এতিয়া আৰু এনেকে সুধিবওতো নোৱাৰি ন চবৰে মানে বিজি লাইফ, গৰমবন্ধ বহুত কৰ'বাত কৰ'বাত যাব আৰু। আমাৰ গোটেইকেইটা ফ্ৰেণ্ড মানে কৰ'বাত যাব লাগিছিল, ন।
তাকে ৱাটাৰ পাৰ্ক যাব পাৰি।
উম যাব পাৰি। ৱাটাৰফল, মানে আজিকালি দেখিছাই নহয় ইমান মানে লেতেৰা, তুমি একোলেন যোৱা কৰবাত যোৱা বহুত লেতেৰা হৈ থাকে, গম পোৱা নে?
অ', একলেন্ডৰ পানী চেন নকৰে বলিয়ালি কৰে।
সেইটোৱেই সেই
সেইদিনা, সেইদিনাখন মোৰ লগৰ এজনী গ'ল তাইৰ বোলে গোটেই গাত এলাৰ্জি ওলাইছে অহাৰ পিছত
চি চি, বহুত মানে ভাল নালাগে তেনেকে, ন
অ'।
ৱাটাৰফল চল মানে অ', তাকে পানী খতে চেঞ্জ কৰিব লাগে, এনেই চাফ চিকুণ তাৰমানে একদম নাই সিফালে, কাৰণে মানে যাব ইচ্ছা নাই। এনে বেলেগত আমি যাব পাৰোঁ, এ
অ'। আমাৰ গুৱাহাটীত এনেকা মানে চাফা নাথাকেই গুৱাহাটীখন
তাকে, এনেই যে আমি যে ভূটান চুটান ফুৰিলোঁ, শ্বিলং ফুৰিলোঁ। তাতে দেখা নাই নেকি ৰাস্তাবোৰ ইমান ধুনীয়া। ফটো উঠিবলৈও ভাল, মই তাকে ভাবি আছিলোঁ, আজি মানে মই ওলাই গৈছি
তাকেতো।
মানে
উম।
ৰাস্তাত মানে ফটো উঠিলোঁ দেই, মই মানে ভালকে চোৱা নাছিলো ফটোত মানে চাল ইমান পিছফালে জাবৰ জোথৰ আছিল মই গমেই নাপালো।
তাৰ পিছত মানে ফটো কেইখনত পোষ্ট কৰাইে নহয়। সেইকাৰণে মই ভাবিলো যে তোমাৰ লগতটো আছে ভূটানত যে গৈছিলোত ত, তাৰে ৰাস্তাবোৰ দেখিছানে? এটাও মানে প্লাষ্টিক নাই না কিবা বটল চটল পেলাইছে মানুহবোৰে ইমান চাফা কেে থাকে আমাৰ ইয়াতে চাবাচোন এইটো খাব। তটা পেলাই দিব ৰাস্তাতে আৰু চৰকাৰেেতো উম, আৰু এইফালে চৰকাৰে টো ডাষ্টবিন দিছেই সিহতে একদম এদিন দুদিনে
অহ ',
হাহ।
মানে চাবাচোন নতুন ব্ৰিজ বিলাক যে বনাইছে চব নাই নতুন বীজবোৰ যে বনাইছে
অহ ', তাকে আৰু হেল্ল',